অঞ্জু কি কৰিছা?
এইয়া আছো ৰ'বা মোৰ
মোবাইল চাই আছে। মইয়ো মোবাইলে চাই আছিলো ৰ'বা। সেয়া নাই। কি ই পুকুৱে কি কৰি আছে?
সিও পঢ়ি শুনি এতিয়া মোবাইল চাই আছে ৰ'বা।
সিও বৰকে সেয়া চাই ন? ফুটবল চায়।
অ' বহুত। আজিতো ৰাতিপুৱা, আজি ন পৰহি নেকি? ৰাতিপুৱা এলাৰ্ম দি থৈছে দেই। মানে, উঠিছে কেইটাত! চাৰিটাত নেকি! মুঠতে এনেকে টাইম এটাত
উম।
খেলা চাই আছে।
আমাৰ জ্ঞানো বাপৰে। ইমান পাগল ফুটবলৰ কাৰণে, ৰাতিতে এলাৰ্ম দি থৈছে। আৰু মই মোবাইলটো মোৰ ওচৰত ল'বলে নহয়, তুমি বোলে এলাৰ্ম বাজিলে আৰু বন্ধ কৰি থৈ দিবা। সেইকাৰণে মোৰ ওচৰত থাকক, মোৰ ওচৰত থাকক বুলি কৈছে। তাৰ পিছত ৰাতিপুৱা কেইটাত উঠিছে? চাৰে চাৰিটাত উঠিছে। চাৰে চাৰিটাত উঠি এখন চালে। চাই পেলাই আকৌ, চাৰে-সাতটাত এখন চাইছে। চাৰে-সাতটাত এখন চাই পেলাই তাৰ পিছত আকৌ শুই ছে জানা! শুই মেলি দেৰটা বজাত উঠিছে দুপৰীয়া। আৰু আজি ইমান শুইছে, আজি ৰাতি কৈছে আৰু চাব বোলে।
অ' আমাৰো আলোচনা কৰি আছে দেউতাক
আৰু সিহঁতে সিমান জানে ন? নামবোৰ বাপৰে!
আমাৰ বাবু ইমান জানে!
কি কি নাম, ক'ৰ কি, সব জানে। বাপ
অ' পুৰা জানে ইও। ই দেউতাকৰ লগতহে কথা কথা পাতে ন! এইবিলাক খেলৰ বিষয়ে।
অ' আমাৰো, দেউতাকৰ লগতহে পাতে। মোক কৈ থাকে আৰু। সি কেতিয়াবা দেউতাক নাথাকিলে মোৰ আগত তাতে কৈ থাকে আৰু বকি থাকে আৰু! যি কয় কৈ থাকে। মইটো বুজি নাপাও। তাৰ পিছতে আৰু কৈ থাকে, শুনি থাকো আৰু। ক'বলৈনো আৰু কোন আছে? সেইকাৰণে মই শুনি তাৰপিছত আৰু বাপেক থাকিলে, বাপেকক কয়। ইপিনে তোমাৰ আকৌ সেই ক্ৰিকেট হৈ থাকোতে, আই-পি-এল হৈ থাকোতে, মা তুমি আৰ-চি-বি, আৰ-চি-বিক চাপোৰ্ট কৰিবা। আৰ-চি-বিক চাপোৰ্ট কৰিবা। যোৱাবাৰো সেনেকে কৰি কৈছে, যোৱাবাৰ তুমি আৰচিবিক চাপৰ্ট কৰিছিলা, আৰচিবি জিকিলে। এইবাৰ, এইবাৰো কৰিবা দেই। এইবাৰো কৰিবা দেই। কৰি-কৰি-কৰি এইবাৰো জিকিলে। কৈছে তুমি লেদিলাক। তুমি লেডিলাক হয়। সেইকাৰণে তুমি যদি চাপৰ্ট নকৰিলা হয়, নিজি থাকিলে হয় মোক উঠাই দিছে আৰু মই চাব লাগে আৰু তাৰপিছতে মই ক' দিয়া তুমি যোনটো চাপৰ্ট কৰিছা মইও সেইটো
আহ সেইটোৱেই হয় দিয়া আমাৰ সিও বা কি কৰে সেয়া উম মানে সেয়াত লগাই লৈ বক্সত লগাই ল'ব কানেক্ট কৰি লৈ মোবাইলেৰে তাৰপিছত এনেকে আহ সি মই এইবোলে একোৱেই গম নাপাওঁ সি দিয়ে
আহ কি দিয়ে মই জানো তাৰপিছত মই সিহঁতক ক্ওঁ চোৱা বেটা ই পুপুৱেও নহয় ষ্টেটাছ দি থাকে কৈছে সিও ভাল পায় এইটো সিও চাই ন ন সেনেকে কৈছে তাৰ পিছতে আমাৰ জ্ঞানে আকৌ ষ্টেটাচবোৰ দিয়ে ইনষ্টাত মইকৌ তুমি নিদিয়া কৈছে হোৱাটছএপত কোনোবাই ষ্টেটাছ দিয়ে নেকি আমি ইনষ্টাত দিওঁ সেনেকে কয় বা অহ বাচ্ছা মই কৈছো আমি হোৱাটচএপৰে মানুহ ভাই
অঁ আমিতো মানে হোৱাটছএপ
মই ইনষ্টাত খালি ৰীল বিলাক চাওঁ। চাওঁ চাওঁ খালি চাই থাকো ভালি কোনোবা এটা ভাল গান লা গিলে লাইক কৰোঁ বা কেতিয়াবা ডাউনলোড কৰো ডাউনলড সেইটো ষ্টেটাছ দিওঁ বাছ বাকি মই ইষ্টেট মই নিজৰ পষ্টো নিদি একো।
অঃ আমাৰ স নাইয়ে তাকে তোমাৰ তুমি আচলতে নচলোৱা।
চলাই সৰু সৰু ল'ৰা ছোৱালী বিলাকেহে ইষ্টা বিলাকত। উম সেইকাৰণে মই এনে চাওঁ গান কেইটাৰ কাৰণে চাওঁ।
আমাৰ সিও ইনষ্টা চলাই থাকে। দেউতাকৰ মোবাইলৰ অ নহয় দেউতাকৰ মোবাইলৰ ইনষ্টল কৰি লৈছে। কৰি লৈ কাৰণে তাৰ নাম মেৰে চব মানে কুলি চুলি থয়, সেই ক্ৰিকেটৰ সেইবিলাক দিব।
ক্ৰিকেটৰ সেইবিলাক দিব অ ময়ো চাও ন ষ্টেটাছ বিলাক জ্ঞানৰ যে সেয়াক দিয়ে, অকল অকল খেল খেল খেলেই আৰু।
সেইবিলাক দি থাকে চব সেইবিলাকেই দি থাকিব আৰু মানে এয়াই চাই থাকে।
এতিয়া আৰু এইটোয়ে এতিয়া যেতিয়ালৈকে ফুটবল শেষ নহয় আৰু ফুটবল ফুটবল কি থাকিব। আচলতে বাহিৰত কান্ট্ৰীত হৈ আছে ন টাইমিংটো বেয়া হৈ যায়। ৰাতি আমাৰ ইয়াত আধা ৰা তি, মাজ ৰাতি দুটা, আঢ়ৈটা, চাৰে বাৰটা সেনে কুৱা হয়, আৰু সি যেতিয়া আমাৰ ঘৰত আহিছিলে পুৱে জ্ঞানক কৈছে যে, জ্ঞান দাদা তুমি এ চোৱা নে? সি কৈছে অ মই চাও কৈছে কেনেকে চোৱা কৈছে এ আছে মোবাইলত চাওঁ কৈছে মোবাইলত দেখোন চাব নোৱাৰি, কৈছে চাব পাৰি তাৰপিছতে কৈছে তাৰ পিছত কৈছে মোকো দিবা। লিংকটো মোকো দিবা দেই লিংকটো সেনেকে কলে, তাৰ পিছত সি কিবা কৰি গুচি গল ন? পিছত সি মেজ জৰ ওপৰত মেছেজ কৰি আছে জ্ঞান দাদা লিংকটো দিয়া চোন মইয়ো অকমান চাম ময়ো অকমান চাম মেছেজ কৰা ঢঙতে মোৰ হাঁহি উঠিল তেতিয়া মই জ্ঞানক কৈছো চোৱাচোন পুপুৱে কেনেকে মেছেজ কৰিছে ময়ো অকনমান চাম। তাৰপিছতে কি কৈছে মা এইটো এতিয়া দিব নোৱাৰি যেতিয়া খেলটো ষ্টাৰ্ট হব তেতিয়াহে দিব পাৰি। তাৰ পিছত মই তাক কলো। এতিয়া দিব নোৱাৰি খেলতটো ষ্টাৰ্ট হলেহে দিব পাৰি ৰা ৰাতি চাৰে এঘাৰটাত হ'ব নে বাৰটাত হ'ব তেতিয়া তোমাক দি দিব দিয়া, সেইদিনাখন দিছে জ্ঞানে। কিন্তু সি চাগে ৰাতিলৈকে শুই গ'ল সি চাব পৰা নাই। সি যোনদিনাখন চাব পাৰিছে,
স সেইটো কথাই দেউতাকৰ লগত কিবা আলো আলোচনা কৰিছে। জ্ঞান দাদাক এনেকে এনেকে কৈছোঁ, এনেকৈ সেয়া কৰিছোঁ। তাৰপিছত মই আৰু ধৰিব পৰা নাই। কি বা কথা কৈ আছে সিহঁতে, মই বুজি চুজি পোৱা নাই আৰু তাৰপাছত মই সিহঁতে সেনেকে সেইবিলাক কথাই কৈ আছে। তাৰ মানে কিন্তু চাইছে জানা?
চাইছে তাৰ পিছত দুদিনমান পিছত সি যেতিয়া চাব পাৰিলে আৰু কোনোবা এটা টাইমত মিলে তাৰপিছত মোক সেইটোৰ ভিডিঅ' কৰি মোক দিছে। হোৱাটছএপ ত যে মই চাব পাৰিলো আৰু
ইমান
কৈছো ইমান জানে তাৰ পিছত জ্ঞানে কৈছে আমাৰ দিছো হয়। পাৰিব জানো? সেনেকে ক'লে তাৰ পিছত মই যেতিয়া জ্ঞানক দেখালো চোৱা সি চাব পাৰিছে কৈছে ই পুৰা সেয়া জানা হৈ গৈছে বোলে হেনে
বা মই পাত্তাই নাপাওঁ জানা। কি যে কি কৰি থাকে কি চাই থাকে। মোকহে শিকায় কিছুমান বস্তু। মইতো ইমান নাজানোৱেই। মই খালি চ হোৱাটছআপ চলাব লাগে, ইনষ্টা ভিডিঅ' চাব লাগে।
অ' মই সেই ফেচবুক টো এনেই চাওঁ‌। স্ক্ৰল কৰি আৰু ইনষ্ট চাওঁ আৰু হোৱাটছআপত ভাল লাগিলে। চেপ হে ইহঁতে আজিকালি এডভানস ন ইহঁ‌তে
বহুত জানে, বহুত মানে। তাকে আছো। বেলেগ এনে কয় সচাঁকে যে নকয় আজিকালি। গিয়ানে কথা নকয় কোৱা হৈছে নেকি নে কিবা?
কথা কম মানে ঘৰৰ মানুহৰ লগত নকয়। কিন্তু সি সেয়া আৰু লগ বন্ধুৰ লগত
পাতে ন কিন্তু আগতে যেনেকে মামী মামি আছিলে।
অ' নাই সেনেকুৱা নাই আৰু এতিয়া আহ
আৰু অকমান মানে হেৰি হৈ থাকে। গহীন গহীন হৈ থাকে মানে লাজু কৰে নে কি কৰে বা? নো তেনেকুৱা লাগিছে মোৰ।
ডাঙৰ ল'ৰা টাইপ থাকে আৰু
অ' মই যে এক্দম আচৰিত পাইছো জ্ঞান ইমান চেঞ্জ হৈ গৈছে।
হা হা
মানে সেইটো নাই। আগতে অ মামি অ মামি এনেকে তেনেকে তেনেকে
অ' আৰু তাৰ সেয়াও হ'ল ন মাতটো ভাঙিলে ন
তোৰ ভাঙিছে ন?
অ' মতো ভাগিলেতো। এদিনতো সি মা মা মাতি আছে মোলো কোনে মাতি আছে অ' নহয় মই ভাবিছো। সি মামা কৈ আছে মই ভাবিছো ৰিয়ান আহিছে। ৰিয়ানে কিয় মোৰ মামা মাতি আছে সেনেকে ভাবি আছোঁ‌ আৰু ৰিয়ানৰ মাতৰ লগত তাৰ মাতো একে লাগিছে বোলো। মামা কৈ আছে কিয় মামা কৈ আছে কোন নে? গিৰিয়ানে আহিছে নেকি তাৰপিছ মই খুৰী মাই কৈছে সি ময়ে মা শুনিছো নাই আহি চাইছো মইছো কোন বেটা ৰিহান দাদা আহিছে কৈছে নাই আহা। সেনে কৈছে মোক। কৈছো কোনে মাতি আছে ত পিছ কি কৈছে ত কোনে মাতি মই মাতিছো দেখোন সেনেক ক'লে। মই তেতিয়া মনতে ভাবিছো অ' তাৰ মাতটো সেয়া হৈছে।
হৈ যায় ন?
হঠাতে হৈ যায় আহ পুতুককে গ পুু গম নাপায় আৰু কেতিয়াবা কাটছিত কোনোবা এটা কথাত সেয়া হয়। হয় আৰু সেনেকে গম পায় আৰু এতিয়া সেই সৰু নাইতো আগতেো একদম মা, মা।
অ' তাৰ মাছুম ইয়াত আছিল যে। মাছ মাতো সেনেকুৱা সেইটো নাই অ এতিয়া নাই এতিয়া ডাঙৰ ডাঙৰ ল'ৰা
অ ডাঙৰ ল'ৰাটাইপত সেনেকে কথা
কিন্তু বেয়াও লাগে ন মাততো যেতিয়া ভাঙে দুখ লাগে আমাৰ বাবুৰো জানা সোনকালে হৈছে নেকি অলপমান অলপমান বেছিকে ক
অ কিছুমানৰ আকৌ কিছুমানৰ আকৌ সোনকালে হয়
আমাৰ কিন্তু ইয়াত সোনকালে হৈছে জানা হ'ব মানে মইয়ো কেতিয়াবা মানে এনেকাে মা বেছিকে কথা কৈ থাকে ন তাৰ মাতটো অলপমান বেলেগ হৈ যায় মই তেতিয়া ভাবো ই ইয়াৰ সোনকালে জ্ঞানৰতো ক্লাছ নাইনত হৈছে
জ্ঞানৰ বহুত দেৰিকে হৈছে অ জ্ঞানৰ বহুত দেৰিকে হৈছে কিন্তু পুপুৰ অকমান সোনকাল সোনকাল হ'ব তাৰ অকমান সেয়াও হৈছে ন মানে মুচ অহাৰ নিচিনাও ডাড়ি আহাৰ নিচিনাও হৈছে আমাৰ জ্ঞানৰতো অকণমান এতিয়াও বেছি সেয়াও হোৱা নাই
নাই কিন্তু আমাৰ পুুৰ কিয় এনেকোৱা হয় নো
কিছুমানৰ হয় অ এইটো হৰমনেল চেঞ্জ ন
অ আৰু কিছুমানৰ যে ছোৱালীৰো সোনকালে অ কি কিছুমান ছোৱালীও সোনকালে তঙলনি হয় যে ন এ সেনেকোৱা ল'ৰাৰো ন কিন্তু আমাৰ বাবু চোৱা না ক্লাছ ছিক্সত পাইছে কিন্তু তাৰ এতিয়া পৰায় ডাঙৰৰ এইটো আহিছে
উম
মোৰ যে মই সোনকালে আহিব নোৱাৰে অন্তত ক্লাছ এইট পালেও অলপমান ভাল লাগিল
নহয় সেনেকেই টানি টানি এইত পাবগে আৰু এনেকে লাহে লাহেহে হ'ব আৰু একেবাৰতে নহয় ন অকমান অকমানহে হৈ এতিয়া কিবা তোমাৰ আজি হৈছে বুলি কালি আৰু বাঢ়িব সেনেকোৱা নহয় ন আমাৰ জ্ঞানতো চাডেনলি কিমান এনেকে আছে আছে আছে এক ৰাতি এনেকোৱা লাগিছে সি শুই উঠাৰ পিছত অ মা ই কিয় ইমান ওখ হেনে মই বোলো জ্ঞান কি হল তোমাৰ আজি কিয় ইমান ও খ লাগিছে তাৰ পিছত তলত চাইছো কিবা পিন্ধিছা নেকি নাই পিন্ধা মা মোৰো লাগিছে মা মোৰো লাগিছে সেনেকে কয় তাৰ পিছত এনেকে চাওঁতে মানে এইটো গ্ৰোথটো কেতিয়াবা একদম পুৰা এ এক ৰাতিৰ ভিতৰত পুতুককে বাঢ়ি যায় কোনোবা এটা দিনত সেনেকে জ্ঞানৰ তিনিদিন বাঢ়িছে ৰাতিটোৰ ভিতৰতে সি মানে ওখ হৈছে অ সেইটো মানে এই তোমাৰ অকমান এক্সাৰচাইজ এক্সাইজ বা খেল ধূলা কৰিলে এইবিলাক খোল খায় ন স অ অ খোল খালেই অ সেই ৰাতিটোৰ ভিতৰতে বাই মই আচৰিত বছো জ্ঞান সঁচাকে তুমি ইমান ওখ হৈছা কৈছে চাওচোন মা মোৰোতো লাগিছে এতিয়াতো মানে এনেকোৱা ওখ যে সি এনেকে তল মূৰ কৰি মোক চাব লাগে বাপেককো এনেকে চাব লাগে সি এতিয়া কিমান ফাইপ পয়েন্ট চেভেন ফাইপ পয়েন্ট চেভেন। অ মই ফৰ পয়েণ্ট ইলেভেন
তুমি ফৰ পয়ন্ট ইলেভেন নেকি
অ মই ফ'ৰ পয়েন্ট ইলেভেন আৰু তপনে ফাইভ পয়েন্ট টু তপনে ফাইভ পয়েণ্ট টু নে থ্ৰী
অ মই আকৌ ফাইভ পয়েন্ট ফাইভ
অ জ্ঞানে ফাইভ পয়েণ্ট চেভেন আৰুতো আছেই তাৰ অকমান হবৰ কাৰণে পাইপ পয়েন্ট ওখটো কাৰ নিচিনা গলগে কেনেকে কম আমাৰতো মাকটো অ দেউতাক ওখ আছিল দেউতাক ওখ আছিল দাদাও ওখ কিন্তু সেইটো বাকীবোৰ চব চাপৰ হয় এতিয়া চোৱা হা মাক চাপৰ আছিলে কিন্তু আমাৰ হয়নে কিন্তু ৰিয়ানতটো বহুত ওখ হৈছে ৰিয়ানতটো বহুত ওখ নহয় ওখ নহয় সেই বাকী খিনি চাপৰত গৈছে কিন্তু এই বাপেকৰ সেয়াটো ললে জ্ঞান আৰু ৰিয়ানে
ওখ ন ইহঁতে ককাকৰ লৈছে ন
ককাকৰ লৈছে
সেইদিনাখন বাৰ্থডে দিনাখন দেখি মা আৰু মই আলোচনা কৰিছো নেক্সট দিনাখন মই কৈছো অ মা এই হেৰি যে ইমান ওখ হৈছে কাৰ নিচিনা গৈছে মই কৈ আছো তই যে পেহীয়েককেইটাও ইমান ওখ নহয় দাদা অলপমান ওখ আৰুতো বুমনিও নহয় আৰু জেঠী মাকো নহয় মামাকেও নহয় তাৰ পাছত এনেকে কওঁতে কওঁতে তাৰপিছত মায়ে পিছত মোক ক'লে নহয় দেই ককাকৰ নিচিনা হৈছে ককাকটো ওখ ওখ আছিলেন হয় মই তেতিয়াহে কথা টো ভাবিছোঁ জানা